হেল্ল' অ শুনিছনে অ অ শুনিছোঁ।
অ কি কৰি আছা
এনেই আছো, তই
মইয়ো আছো ব্যস্ত আছা নেকি
নাই, নাই ক।
এটা কথা সুধো বুলি ভাবিছিলোঁ।
অ'।
সেই, তোৰ মতে জীৱনত সুখী হ'বলৈ টকা বেছি প্রয়োজন নে ভাল সম্পৰ্ক
মোৰ মতে দুটাই প্ৰ-প্ৰয়োজনীয় কিন্তু যদি এটা বাচিব লাগে, তেন্তে মই ক'ম যে ভাল সম্পৰ্ক বেছি গুৰুত্বপূৰ্ণ। টকাৰে আমি বহু বস্তু কিনিব পাৰোঁ, যেনে ঘৰ গাড়ী, কাপোৰ, ভাল খাদ্য বা চিকিৎসা। কিন্তু টকাৰে কেতিয়াও প্ৰকৃত মৰম বিশ্বাস বা আ আপোন মানুহ কিনিব নোৱাৰে আৰু মই এটা সদায় ভাবোঁ যে ধৰি ল এজন মানুহ বহুতে বেছি টকা আছে। কিন্তু তেওঁৰ লগত কথা পাতিবলে কোনো নাই। নিজৰ দুখ কষ্ট ক'বলৈও কোনো নাই। তেন্তে তেওঁ সচাকৈ সুখী হ'ব পাৰিবনে মোৰ মতে নোৱাৰিব। কাৰণ মানুহ সামাজিক জীৱ আমি পৰিয়াল বন্ধু আৰু আপোন মানুহৰ লগত থাকিলে বেছি সুখ অনুভৱ কৰোঁ আৰু আ যি ব্যস্ততা জীৱনত বহু মানুহে টকা উপাৰ্জন কৰিবলৈ দিন ৰাতি কাম কৰে
হুম হুম
সেইটো বেয়া কথা নহয় কাৰণ গা নাথাকিলে জীৱন চলোৱা কঠিন কিন্তু বহুতৰে মানে বহুতে টকাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰে লাহে লাহে সম্পৰ্কবোৰ দুৰ্বল হৈ যায় পিছত টকা থাকিলেও সেই সময়বোৰ ঘূৰাই পা পোৱা নাযায় মোৰ মতে টকা এটা প্রয়োজন কিন্তু ইয়াক জীৱনৰ একমাত্ৰ লক্ষ্য বনাব নালাগে যদি আমাৰ ওচৰত ভাল বন্ধু থাকে মা দেউতা থাকে তোৰ আ ভাই ভনী থাকে তেন্তে কঠিন সময়টো আমি সাহস পাওঁ কোনো সমস্যাত পৰিলে তেওঁলোকে প্ৰথমে সহায় কৰে টকা সকলো সময়ত সহায় নকৰিব পাৰে কিন্তু আপোন মানুহ নিশ্চয় কাষত দি থা দিয়ে আৰু থাকে আন এটা আৰু যদি ক'বলৈ যাওঁ কথা হৈছে মানসিক শান্তি তোৰ বহু ধনী মানুহক চিন্তাত আৰু অশান্ত যদি দেখা পাওঁ আকৌ সাধাৰণ আইৰ বহু মানুহ হক হাঁহি ধেমালি সুখে জীৱন কটোৱা দেখোঁ ইয়াৰ পৰা বুজা যায় যে সুখ কেৱল টকাৰ ওপৰতে নিৰ্ভৰ নকৰে দেই সুখ মানুহক আনন্দ দিয়ে মই এইটো নকওঁ যে টকা দৰকাৰ নাই টকাত থাকিলেই শিক্ষা চিকিৎসা আৰু ব বহু সুবিধা পোৱা যায় কিন্তু টকা উপাৰ্জন কৰাৰ লগে লগে সম্পৰ্ককো সমানেই গুৰুত্ব দিব লাগে আৰু মই ভাবোঁ টকা এটা প্ৰয়োজন কিন্তু ইয়াক জীৱনৰ একমাত্ৰ লক্ষ্য বনাব লাগে আৰু যদি আমাৰ ওচৰত ভাল বন্ধু থাকে মা দেউতা থাকে ভাই ভনী থাকে তেন্তে কঠিন সময়তো আমি সাহস পাওঁ আমি একেলগে যদি থাকোঁ তেতিয়া টকাই যে দৰকাৰ এইটো কথা নহয় আৰু ব্যস্ত জীৱনতো বহু মানুহে টকা উপাৰ্জন কৰে। দিনে ৰাতি কাম কৰে সেইটো মই বেয়া কথা বুলি কোৱা নাই কাৰণ টকা নাথাকিলে জীৱন চলোৱাটোও কঠিন কিন্তু বহুতে টকাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰে লাহে-লাহে সম্পৰ্কবোৰ দুৰ্বল হৈ যায়।
হয়
মই সেইটোৱে ভাবোঁ আৰু আৰু শেষত মই ক'ম যে জীৱনত টকা আৰু সম্পৰ্ক দুইটাই প্ৰয়োজন কিন্তু যদি সুখৰ কথা কোৱা হয় তেন্তে মোৰ মতে সম্পৰ্ক মৰম বিশ্বাস আৰু একেলগে কটোৱা সময় টকাতকৈও বহুতেই বেছি মূল্যৱান সেইটোৱে মই এইখিনিয়ে ভাবোঁ বাকী মই তোক এটা প্ৰশ্ন কৰোঁ দেচোন
দেচোন
তোৰ মতে মানুহে জীৱনত বেছি ভুলৰ পৰা শিকেনে সফলতাৰ পৰা শিকে
ভালেই সুধিছা আহ মোৰ মতে মানুহে সফলতাৰ তুলনাত ভুলৰ পৰাই বেছি শিকে যেতিয়া আমি কোনো ভুল কৰোঁ তেতিয়া আমি ভাবিবলৈ বাধ্য হওঁ। যে ক'ত ভুল হ'ল আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰোঁ। আৰু সেই অভিজ্ঞতাই আমাক আগলৈ বেছি সচেতন কৰে। আহ উদাহৰণ হিচাপে মই ক'বলৈ বিচাৰোঁ যে যদি এজন ছাত্ৰ ছাত্ৰই পৰীক্ষাত কম নম্বৰ পায় তেন্তে তেওঁ নিজৰ ভুল বিচাৰে হয়তো তেওঁ নিয়মিত পঢ়া নাছিল সময় সময় ঠিকমতে ব্যৱহাৰ কৰা নাছিল বা প্ৰশ্ন ভালদৰে বুজা না ছিল এই ভুলবোৰ এই ভুলবোৰৰ পৰা শিকি পিছ পিছৰবাৰ ভাল ফল কৰিব পাৰে কেৱল পঢ়া শুনাত নহয় জীৱনৰ সকলো ক্ষেত্ৰতে এই কথা সত্য হয় নতুন কাম আৰম্ভ কৰোঁতে ভুল হ'ব পাৰে উম কিন্তু সেই ভুলবোৰৰ পৰা অভিজ্ঞতা আহে যদি আমি ভুলক ভয় কৰোঁ তেন্তে নতুন কিবা কৰিবলৈ আমি সাহসে নাপাম। ভুল নকৰিলে মানুহে নতুন কথা শিকিবলৈ নাপাব আজি পৃথিৱীৰ বহু সফল মানুহেও কৈছে যে তেওঁলোক বহু বাৰ বিফল হৈছিলে কিন্তু তেওঁলোকে হাৰ মানি বহি নাথাকিল প্ৰতিটো ভুল ভুলৰ পৰা নতুন কিবা শিকিলে আৰু শেষত সফল হ'ল অৱশ্যে সফলতাৰ পৰাও শিকিব পাৰি। সফলতা আমাক আত্মবিশ্বাস দিয়ে কিন্তু ভুলে আমাক ধৈৰ্য আৰু সহনশীলতা আৰু বাস্তৱ জীৱনৰ শিক্ষা দিয়ে মোৰ মতে ভুল কৰাটো ডাঙৰ কথা নহয় এ একতা ভুল বাৰে-বাৰে কৰাটোহে ডাঙৰ সমস্যা। আহ যদি আমি এই ভুল ভুল স্বীকাৰ নক কৰি তাৰ পৰা শিক্ষা লও এ তেন্তে আহি ভুল আমাৰ শিক্ষক হৈ পৰে। কিন্তু আমি যদি এ একেটা ভুলেই বাৰে বাৰে কৰোঁ তাৰ পৰা আমি আহ একো নিশিকোঁ সেইটোহে আমাৰ বাবে ডাঙৰ সমস্যা হৈ পৰিব সেইবাবে মই সদায় কওঁ যে জীৱনত ভুল হ'লে অহ, হতাশ হ'ব নালাগে। যোনে মনৰ পৰা হাৰি যায়, তেওঁলোকে জীৱনতো কেতিয়াও জিকিব নোৱাৰে। সেই ভুলৰ পৰা শিকি আগবাঢ়ি যাব লাগে। তেতিয়াহে আমি ধীৰে ধীৰে আহ, এজন ভাল আৰু অভিজ্ঞ মানুহ হৈ উঠিব পাৰোঁ আৰু ভুলৰ পৰাই মানুহে বেছিকৈ শিকিব পাৰে। ভুল এক- এজন মানুহে যি-যিমান ভুল কৰিব, তাৰ পৰা সিমানেই শিকিবলৈ পাব। আৰু মই ক'বলৈ বিচাৰোঁ যে, সফলতা আমাক আনন্দ দিয়ে কিন্তু ভুলে আমাক জ্ঞান দিয়ে আৰু সেই জ্ঞান মানুহক জীৱনত আগবাঢ়িবলৈ সহায় কৰে। আৰু সফলতা, সফলতাৰ শিক্ষাখিনি বেলেগ আৰু যিখিনি আমি ভুল কৰোঁ, ভুলৰ পৰা পোৱা শিক্ষাখিনি বেলেগ। আৰু দুয়োটা মিল-মিলিয়ে আমাৰ বাবে এক ভাল জীৱনৰ পথ গঢ়িয়াই তোলে। সেইটোৱে মই ক'বলৈ বিচাৰোঁ।
উম। ভালকে ক'লি দে।
হয়। এতিয়া আহ, তোক মই ক ক'বলৈ বিচাৰিলো, ত-তই ক'লিয়ে কাৰণ কিমানখিনি তে' কি ভবা যে, সফলতাৰ জ্ঞানটো বেছি অ'
আম সফলতাৰ পৰাতো, জ্ঞান পোৱটোতো নহয় বাৰু সফলতাৰ পৰা জ্ঞান পাবলৈ, এইটো নকয় যে সফলতাৰ পৰাই জ্ঞান পায়। কিন্তু তই মানুহটো সফল হ'লেহে জ্ঞান মানে পাব পাৰিবি আৰু। মই সেইটোকে ভাবোঁ আৰু।
হয়, হয়। ঠিকে কৈছা। সফলতাৰ পৰা আমাৰ আত্মবিশ্বাস বাঢ়ে আৰু ভুলৰ পৰা আমি এ এক-এক অভিজ্ঞ মানুহ হ'বলৈ মানে এ চেষ্টা পাওঁ। সিখিনিয়ে আছিল আৰু বিশেষ কথা নাছিলে। তই, তোক যিখিনি মই প্ৰশ্ন কৰিছিলোঁ বহুত সুন্দৰকৈ তই উত্তৰখিনি দিলি।
হেল্ল'।
ঠিক আছে বাৰু।
ঠিক আছে।